উমঁ শুনিছোঁ।
তাকে কি কৰি আছা এ মই এনেই বহি আছো তুমি?
মই বাদাম খাই আছোঁ।
অঁ! মই তোমাৰ এই ওলাই গলোঁ ওথনিতে সাতটা মান বজাতে ওলাই গৈ পেলাই বাহিৰতে ভাতটো খাই আহিলোঁ। চেচচচ
খৰাই
এহো তাৰপিছত খাই আহি অকমান- অকণমান আগত পাইছোঁহিহে খাই আহি পেলাই ভাত খাই।
উমঁ কি দি খালা?
তুমি কি- ভাত আজি তোমাৰ নিৰামিষ। আজি নিৰামিষ খালো, কালি মাংস খাইছিলো। আকৌ কাইলৈ গই পেলাই, মাংস খাবই লাগিব কাইলৈ গই পেলাই খানা। ৰাতিলে খানা এটা আছে, হাঁহ এটা গোটাব লাগিব। হাঁহ হাঁহ ক'ত আছে অ আমাৰ এডোখৰত হাঁহ আছে নাই? তোমালোকৰ এ আগফালে মানুহ ঘৰত আজিকালি।
আছে নেকি। আছে চাগে, আছে আছে।
কাই কাইলে বোলে ৰাইজক বোলে মই বোলে হাঁহ এটা খুৱাব লাগিব। ৰাতিলে, তাৰপিছত গৈ পাইলে সেইকাৰণে হাঁহ এটা
সুধি দিম ৰবা, হা?
এ এতিয়া সুধি দিব নালাগে ৰ'বা, সিহঁতি কবাত পালে য যদি নাপাওঁ তেতিয়া তোমাক কম, যদি সিহঁতৰ তাত পা অনা হয়।
এজনী ভাগৰ হেৰি, মানে দামটো জোখতছে বেছি। তুমি যদি এতিয়া বেলেগৰ ওচৰত হাঁহটো পাঁচশ টকাটো পোৱা ন, এজনীক তুমি ছশ টকা দিবই লাগিব।
তেনেকুৱাহে নি।
উম।
এনেই হাঁহৰ দাম এতিয়া কিমান মান বাৰু কোৱাচোন, ভাবি পেলাই।
কিমান হ'বনো সিমানে চাগে পাঁচশ ছশ।
চাৰে তিনিশ।
হে।
অঁ।
তিন চাৰে তিনিশ টকাত হাঁহ পায়।
পায় ডেকেৰুৱা হাঁহ, এতিয়া ডেকেৰুৱা হাঁহৰ এতিয়া এতিয়া মানুহে ডেকেৰুৱা হাঁহে খায় তোমাৰ। ডেকেৰুৱা হাঁহ চাৰে তিনিশ টকা। মানে এ ওলাই আৰু এক কেজিতকে তলত ওলাই যেনিবা সাতশ গ্ৰাম আঠশ গ্ৰাম ওলাই।
অ অ সেইদিনা কি হল শুনা আক, আমাৰ যে বাহনীখন যে আছে এইফালে।
অঁ।
তাৰপিছত হেই ইয়াত নহয় হেৰি পাপাই কাৰণে ৰখি আছে, থাচ থুচকে কিবা কৰি আছে তাৰপিছত। কি পৰি আছে মানে চোৱা নাই দেই তাৰপিছত মা গা মা মানে গা ধুবলৈ গ'ল, তাৰপিছত তেতিয়াও শব্দ শুনিছে কিবা এটা। আচ্ছা চাই থাকে নহয় ডিম পৰি আছে নহয় ছয় সাতটা মান।
ক পা।
এ বাঁহনিপা, অ একদম দিম মানে সেই মুৰ্গী চৰাই দিমৰ নিচিনা। তাৰপিছত ইফালে।
এ বৰ্তাহঁতৰ ঘৰ এইফালে মানে, হেৰি তাত মানে পৰি ভাঙি গৈছে আমাৰ ঘৰৰ চাইদে। পৰাখিনি মানে জাবৰৰ নিচিনা আছিলে যে। মানে ডিমটো পৰি ফটা নাই একদম গোল গোলকে পৰি আছে হা তাৰপিছত চাই এ বত। হেৰি এইটো কি আছিলে ডাউক যে ডাউক।
অ।
ডাউকৰ নেকি হেৰিয়ে লৈ গুচি গ'ল খাই পেলালে গে।
কোনে লৈ আনিলে?
আমাৰ ঘৰৰ ওচৰৰ ধুনীয়াটো।
অ হেৰি যদি বোলে সেইকেইটা সাপৰ ডিম।
এ সাপ ডিম নহ'ব চাগে দেই, ন সাপৰ ডিম নহ'ব নেকি মানে সাপৰ ডিম ইমান হেৰি নেথাকেতো। একদম মুৰ্গী ডিমৰ নিচিনা। সাপ অ', সাপ খোৱা ভিডিঅ' দেখিছো মই, সাপৰ ডিম খালে একো নহয়।
উম, ময়ো দেখিছো বাৰু।
আমাৰ ইয়াতহে নাখায়, বেলেগত সাপো খাই।
তাকে আমাৰ ফালৰ মানুহখিনি বহুত ভদ্ৰ।
উম।
তাকে কি কৰিবা আৰু উপায় নাই।
আমাৰ আগফাল মানুহজনে সেইদিনা কোবাই কোবাই ইমান শকত ডাঙৰ সাপডাল মাৰি পেলাইছে বে।
অ', সেইজনেই মাৰিছেনে?
উম, সেই হাঁহকিটা আছে যে হাঁহৰ গঁৰালটোৰ ওচৰতে সাপকিটাই মানে হাঁহ কিটাক খুটিব বুলি।
অ'।
সাপটোকে মাৰি পেলালে। তাতকে ফেনাইল অকন ছিটিয়াই দিয়া হলেও হয়।
সেইজনৰ গাতো ইমান জোৰ আছে নে?
আছে, মাইকীজনীহে মতাটো নহয় ন।
অ', মই আকৌ মতাটো বুলি ভাবিছিলোঁ।
মতাটো মাইকী।
তাকে। তাকেহে, ঠিকে আছে। বাকী কিবা খোৱা বোৱা হ'ল নাই?
চাহ খালোঁ, কিবা কিবি খাইছিলোঁ মেগি খালোঁ।
ঠিকে আছে, কাইলে যামগে এতিয়া মনটো ভাল লগা নাই। ৰূমটো এৰিথৈ যাবলে মন যোৱা নাই একেবাৰে।
এটা কাম কৰা, ফটো দুকপি মান মাৰি লোৱা।
হুম। নাই, ফটো ফটো চটো মাৰি থাকিব নোৱাৰি, বেয়াহে লাগিব।
এ, ৰুমত থকাটো এটা বেলেগ মজা ন?
মজা বুলি নহয়, দুবছৰ দিনে ঘৰখনতকে বেছি ইয়াতে আছো ন। সেইকাৰণে বেয়া লাগিবই এতিয়া আও। আৰু ঘৰখনত সৰুপা থকা কথাটো বেলেগ, ইমান মানুহৰ লগত থাকো ইয়াত অকলে অকলে থাকি যি নহওক বহুত কিবা কিবি শিকা হয়, বহুত কিবা কিবি মানে ধৰা যেতিয়া অকলে থাকিবা ন তেতিয়া বহুত পইচা কেনেকে খৰচ কৰে, ভাতত নিমখ কিমান দিব লাগে, চব্জিত। পইচা কেনে, পইচা কেনেকে খৰচ কৰিব লাগে কিবা কিবি। পইচা খৰচ কৰিবলে শিকা নাই বাৰু দেই পইচা খৰচ শিকা হ'লেতো বহুত, ভগৱানে কোৱাত বহুত ভাল এটা অৱস্থাত থাকিলেহেঁতেনে।
তাকে, এ তুমি সচাকে ইমান খৰচ কৰা।
মোৰ মাজতে তোমাৰ বিশ্বাস নকৰিবা চাগে এ, এ হৈছে আৰু এ এতিয়াও গৈয়ে আছে বাৰু, মাজতে খুব বেছি পোন্ধৰ দিনমান আগত মোৰ তোমাৰ এই মোবাইলত যে খেলে যে পইচা পায়। মোৰ কমেও বাৰ তেৰ হাজাৰমান টকা গ'ল। তাৰ আগত এবাৰ চল্লিছ হাজাৰ গৈছে, এইবাৰ তেৰ হাজাৰমান টকা গ'ল। পইচ খৰচ কৰি আৰু দে, কিবা হাতটো খ-খজুতি উঠি থাকে।
অ', হেৰী যে এই আমাৰ ইয়াৰ, কেনেকে কম এতিয়া? চাহাহত যে
গম পাইছোঁ গম পাইছোঁ
বুজি পালা সেহঁতি আৰু টা বেষ্ট ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ডটো যে
গম পাইছোঁ
গেম খেলি খেলি পইচা ইনকাম কৰি গাড়ী কিনিছে বে
এ হে হব সেইখিনি কাহিনী মই এতিয়া নকওঁ আৰু সেইবোৰ কাহিনী মই জানো সোপা কিনিছে কিহৰ গেম কি কথা সেইবোৰ চব জানো গোটেই কাহিনী জানো সেইবোৰ এতিয়া তোমাৰ আগত নকও আৰু এই কাহিনী বিশেষ শুনিপেলালে জ্বৰ উঠিব বাদ দিয়া আৰু কি বেপাৰ কৰিছে ক'ত কি কত কি বেপাৰ কৰিছে সেই বিলাক সেইবিলাক বেপাৰত আমিও ঘুৰি ফুৰা সিহঁতৰ সিহঁততকে সেইবিলাক বেপাৰত আমি আগত ঘূৰা
মানুহগিটাক মানুহগিটা গাইব হৈ গৈছিলে
মানুকেইটা গায়েব হৈছিলে তেনেকুৱা বহুত ভাল কাম কৰা নাই মানে মানুহগিটা গায়েব হোৱাতো বাদ দিয়া মানুহগিটাক বিচা বিচাৰি পোৱা মানুহ ঢেৰ গম পাইছা নাই
এতিয়া ইয়াতে আছে তো
ইয়াতে আছে তেওঁ মানে সিহঁতক তেওঁ ইহতি বহুত পলাই ফুৰিব লাগে ইহঁত এই এইবিলাক বাদ দিয়া আৰু এইবিলাক কম কেতিয়াবা লগ পালে কোৱা কথা এইবিলাক এইবিলাক ফোনতো কোৱা কথা নহয় এইবিলাক ফোনতো কোৱা কথা নহয় মানে আমি সিহঁতে যিখন সাগৰৰ পা মানিক বুটলিছে আমি সেইখন সাগৰত মানে তোমাৰ সাঁতুৰি মেলি উঠি আহিলোঁ আৰু সেই তেনেকুৱা
অ বেলেগ বেলেগ কথা কোৱা আৰু
তাকেহে সেইবিলাক কেতিয়া কৰা দেই সেইবিলাক আমি এইবিলাক দুহেজাৰ বাইশ একৈশতে আৰম্ভ কোৱা সিহঁতিও তেতিয়া প্ৰথম আৰম্ভ কৰিছে আৰু সিহঁতিও বিচাৰি ফুৰিছে কাম তেতিয়া
উম
সে তেনেকুৱা এই এবাৰ যে মনত আছে নাই দুহেজাৰ বাইশ চনৰ মানত যে তোমাক যে মই যে এই কৰবাত গৈছিলো মই এই আমাৰ কাষৰ মানুহ ঘৰ যে সিহঁতৰ যে ছোৱালীজনী যে মই থকা তাৰ ফালে যে আছিলে যে মই যে আহিছিলো ৰেলত মনত আছে নাই মই যে তেতিয়া যে দেখাইছিলো যে মোৰ যে মানে পইচা ওলোৱা সোমাৱা সেইটো যে দেখাইছিলো মনত আছে নাই আমি তেতিয়াই সেইবিলাক বেপাৰ কৰা মানুহ আজিলেকে কৰি থকা হ'লে আমি ল'ব পাৰিলো হেতেন তেওঁ মানে মোৰ যে মানে পইচা বোলা বস্তুটো ন সেইটো বোলা সেই বস্তুটোৰ ওপৰত নিচাটো বাঢ়ি গ'ল মোৰ কি কাৰণে নাজানো মই
খৰচা কৰি থাকিলে এনেকা হ'ব ন মো হাতত যে পইচা নাথাকে
কাৰণ এজনী ছো ছোৱালী মানুহৰ মানে যি নহওক বাপেকৰ যিটো আছে তাই সেইটোতে সন্তুষ্ট হয় কিন্তু এটা ল'ৰা মানুহৰ সেইটো নহয় যিমান যি হ'লেও লগৰ এটাই যদি দছ টকা বেছিকৈ ঘটিছে তোতকে মই বিছ টকা বেছিকে ঘটিব লাগে সেইটো এটা জেদ হয় মানে তেনেকুৱা
সেইটো হয় কিন্তু মই এটা কথা ভাবো দেই মোক যদি মানে নকৰিবি বুলি কোৱা পিছত দুবাৰ তিনিবাৰ কোৱাৰ পিছত মই নকৰো আৰু কামটো
তাকে এ তেওঁ কাম চাবা সঁচা কথা কৈছো, মইয়ো বহুত কিবা কিবি কাম কৰিলো মানে এটা সঁচা কথা কবলৈ গলে। যদি তুমি মানে সঁচা- পথত কাম কৰিছা ন তেতিয়া তুমি শান্তিয়ে লাগিলে দছ টকাই পাওঁ সেইটোৱে যথেষ্ট আও- যদি কিবা দুই নম্বৰী কৰিছা কিবা কৰিছা সেইবিলাকত তোমাৰ ৰাতি টোপনি নাহে তুমি ভালকে শুবও নোৱাৰা গম পাইছ- ছানাই ইমানে এটা ভয় থাকে ভয় মানুহক দেখুৱাইহে খৰচ কৰি দেখাই কিন্তু ভয় এইটো কি?
উম' সেইটো হয় বাৰু।
সেইকাৰণে এইবোৰ বস্তু বাদ দিলো আৰু ৰাম ৰাম এইবিলাক ময় নেভাবো মানে। নালাগে মোক ইমান ঘপককে ধেই পইচা।
তোমা এঁ এঁ তোমা লগত শৰাফুলৰ কিতাপ আছে নি?
মোৰ লগত আছে অঁ'।
আছে ঘৰত আছেনে ইয়াত আছে।
ইয়াত আছে মিলিমিলি শহা ফুল- মিলি জুলি হৰা ফুল আও কিবা কিবি আছিল।
এ এতিয়া আনি এতিয়া ঘৰলে নিনিব নাই।
নিব লাগিব।
মোৰ দিবা হঁ পঢ়িবলে।
বাৰু ঠিক আছে।
উম' অকমান তুমি পঢ়িলা নে কি?
এবিলাক পঢ়ি আজৰি কেতিয়াবাতে। কিতাপ পঢো নহয় ধেই পঢ়ো বহুত ধুনীয়া। বহুত ধুনীয়া ধুনীয়া কিতাপ কেখনমান পঢ়ো আ আছে মোৰ ওচৰত বহুত ধুনীয়া ধুনীয়া।
সৰা ফুল খন মজা লাগে ন।
এই আমাৰ জুবিন গাৰ্গ ঢুকোৱাৰ পিছত যে, বাপেকে যে এখন লিখিছিলে যে- সূৰ্য নোহোৱা সূৰ্য নোহোৱা দেশৰ কাহিনী বুলি।
অঁ' সেই কবিতা গিখন নে?
কবিতা গিখন নহয় তোমাৰ। তাৰ আত্মজীৱনীটো যে যিটো লিখিছিলে মানে যে কিতাপ এখন লিখিছিলে যে বাপেকে সূৰ্য নোহোৱা দেশ- শৰ কাহিনী বুলি যে।
উম' জানো, মোৰ লগত আছেই নেকি।
এ মই সেইখন বিচাৰি ফুৰিছোঁ। সেখন পোৱা নাই সেইখন এই ওলাইছেহে কিতাপখন বেছি দিন হোৱা নাই ওলোৱা। ঢুক ঢুকোৱাৰ পিছত লিখিবলৈ আৰম্ভ কৰিছিলেহে, ওলোৱা বেছি দিন হোৱা নাই ময়ো বিচাৰি ফুৰিছোঁ সেখন। পোৱা নাই গোটেই সেখন পঢ়িবলে মন আছে।
সেই কবিতা খন আছে জানো কোনোবাএখন আছে, চাব লাগিব ৰ'বা।
আৰু এখন বহুত ধুনীয়া কিতাপ আছ আৰু এখন বহুত ধুনীয়া কিতাপ মোক- ক'ব পাৰিম পঢ়িবলে তোমাক, অসীমত যাৰ হেৰাল সীমা বুলি এখন কিতাপ আছে সেইখন পঢ়ি চাবা। বহুত ধুনীয়া, এলাহ কৰা- সেইখন নাই মোৰ লগত আছিলে ঘৰত বিচাৰিলে ওলাব নেকি ঘত বিচাৰিবলে যাব-
সৱাফুলখন দিবা, সৱাফুল দিবা হাঁ।
হ'ব হ'ব।
অ মোৰ যে আজিকালি সময়ে নাই জানানে মই আগতে- ইমান মানে মোবাইল ৰিল চাই চাই টাইম পাছ কৰি থাকো মই আজিকালি মানে। একো টাইমে নোযোৱা হ'ল।
গমপাইছো। এ লাগে। প্ৰথমতে পঢ়িবও লাগিব, তয়া কেইদিনমান আকৌ তেনেকৈ পেলাই থৈ যাব, আকৌ এদিন ঘপকৈ কিবা এটা মনত কৰিব, আকৌ পঢ়া হ'ব, আকৌ তেনেকেই পঢ়া হয়।
তেওঁ মই, মই যি নহওক, মই যদি কিতাপ পঢ়ো নহয়, মই এনেকে ঘপককে নপঢ়ো, লাগিলে ডেৰ বছৰ পিছত পঢ়িম যিদিনা পঢ়িম একেবাৰে গোটেইখন পঢ়িহে উঠিম, বা কিবা অ'
হম
নাই বোলো যায় মই বোলো যিদিনা তোমাৰ বা কিবা ৱেব ছিৰিজ এখনো বোলে চাওঁ এ লাগিলে দচটা খণ্ড থাকক। দচটাই চাইহে উঠিম, দচ ঘন্টা বহি দিম
চেইম চেম ম ময়ো একেই, হেৰি মোৰ যে পৰীক্ষা আগদিনাহে মই কিতাপ পঢ়োঁ, তাৰ আগতটো মই নিমেলোৱে
মোৰ লগৰটোৱে মই, পৰীক্ষা আগত এই পৰীক্ষা নটা বজাৰ পৰা আৰম্ভ হয়, দুইটাই সাতটা বজাত গৈ পেলাই কেণ্টিনত পঢ়োগৈ। সেইটো কেনেকুৱা লাগিলে?
কি, কেন্টিংত পঢ়াতো নে?
অ', কে কেন মানে আমাৰ যিখন এ খোৱা বোৱা জেগাডোখৰ থাকে যে তাতে বহি লৈ পেলাই দুইটাই
তোমালোকে বিশ্ব, তোমালোকে বিশ্ব পণ্ডিত, অ', মোৰ এটা কথা দেই মই এনে মোৰ মন নাথাকে, কিন্তু মই পৰীক্ষা আগদিনা পঢ়িলে মোৰ ইমান মনত কেনেকে থাকে মই সেইটোকে ভাবি নাপাওঁ।
আৰু মোৰ লগত লৈ এনেকুৱা জমনি কাহিনী হয়, তাৰ লগত যদি মই একেলগতে পৰীক্ষাত বহোঁ লোকে চাই চাই লিখা কাৰণে উলিয়াই দিয়ে মাষ্টৰে, আমাক কেনে কাজিয়া লগাৰ কাৰণে উলিয়াই দিয়ে, গম পাইছা?